হেল্ল' হেল্ল' হেল্ল' হেল্ল' শুনি পাইছা হেল্ল' হেল্ল' শুনি পাইচা নে হেল্ল' হেল্ল'
হেল্ল'
এতিয়া শুনা পাইছ নে
অ পাইছো পাইছো আহ
অ কি কৰি আছা
এনে এতিয়া শুই আছো অলপ এইপিনে গৈছো ছিলো মাটি অলপ চাইছিলো মানে এই মাটি কালি অলপ লৈছিলোঁ মানে তাৰপিছত তাকে অলপ ফাৰ্মিং চাৰ্মিং লগাম বুলি
অ
ফাৰ্ম কৰিম মানে নেমু বাগান
নেমু বাগান
অ নেমু ফাৰ্ম কৰিম নেমু কৰিলে ভাল হ'ব চাগে ন
ভাল হব নেমু
অ নেমুবোৰ মানে ইয়াত মাটিতটো অলপ ওখ আছেতো দোকানেই নোহোমায় মানে নেমু কৰিলে কি হয় এই জেগাটো অলপ ওখ হ'ব লাগে তাৰপিছত সাৰ চাৰ অলপ দিব লাগে মাটিবোৰ মানে এনেকুৱাকে প্ৰস্তুত কৰি ল'ব লাগে মাটিটো অলপ ওখ কৰি লৈ পানী নোহোৱা কৰি যাতে পানী জমা হৈ থাকিব নোৱাৰে তেনেকুৱাকৈ কৰি তাৰপিছত জৈৱিকভাৱে প্ৰস্তুত কৰা সাৰ কিছুমান নিজে প্ৰস্তুত কৰি লৈ অ ফেব্ৰুৱাৰী মানত ৰুব লাগে ফেব্ৰুৱাৰী মাৰ্চৰ পৰা আৰম্ভ কৰি প্ৰায় জুন মাহলৈ ৰুব পাৰি আৰু
আহ
এবছৰ দুবছৰ মানৰ পৰা যদি ৰোৱা দুবছৰৰ পিছতহে ফল ধৰিবলৈ আৰম্ভ কৰে আৰু
অ
নেমু গছ অ এটা নেমু পুলিত যদি ভালকৈ নেমু এটা পূুৰঠ হৈ যায় ন
অ
তেতিয়া তিনি কুইণ্টেল পৰ্যন্ত চাৰি কুইণ্টেল পৰ্যন্ত দিয়ে এটা নেমু এজোপা নেমু গছে মানে তেনেকুৱা ত যদি আমি এজোপা যদি চাৰি কুইণ্টেল দিয়ে ন আমি এশজোপা লগাব পাৰিলোওচোন বহুতখিনি হব তেনেকুৱা ধৰণে আমি কৰিলে নেমু বাগখন লাভজনক হয় আৰু
তাৰ পৰাও হ'ব আকৌ সেৰা পুলিৰ পৰা আকৌ হ'ব
ফুলিবও নিজেই হয় নহয়
অ কিছুমান এনেকে গছতে নেমুটো পচি
পচি যায় অহ তাৰ পৰাই হয় বা ডাল ডালটো মানে
সেই টোৰ পৰা চাৰি পাঁচটা পুলি ওলাই যায়
ওলাই জায়গে অহঁ তাৰ পৰা আকৌ পিছত দৌৰিব পৰা অহা যায় কৰে ন
হম
তাৰ পৰা আকৌ ৰুব পৰা যাব মানে বেলেগ জেগাত হয় নাই।
হয়।
এতিয়া কি কৰি আছিলা তুমি অঁ পথাৰ ধান ৰোৱা কাম চলিছে চাগে
অ সেয়া কঠীয়া ওঘুলি আছো আজি।
অ কঠীয়া তুলি দিছিলা তুমি
মই গৈছিলো পানী দিব
অ অ পানী ৰখি অহ কিহৰ পৰা দিয়ে পানী মটৰ মটৰ ষ্টাৰ্ট কৰি দিয়ে নে
মটৰ অহ মটৰ লাইন আহে-
অঁ লাইনত কানেকচন কৰা আছে মানে অ তুমিও কাম কৰা নহ'লে নহঁ
কৰো হ'লেও ইমান নহয় এতিয়া আমাৰ মা পথাৰত গ'লগৈ নহঁ পথাৰত যাই গ'ল যত এতিয়া কঠিয়া ওঘুলি আছে সিহঁতে মই এতিয়া মাটিখিনি ভিজাব লাগে।
অ অ মাটিখিনি মানে পানী দি পেলাই তাৰপিছত টেক্টৰ বোৱাই নে, নে টেক্টৰ অলৰেডি বোৱা' হল
বুঢ়া হ'ল খালি হেই পানীতোহে নাই বৰষুণ দিয়া নাই কালি দিছিলে বৰষুণ হলেও কাম নহ'ল
অ অ মানে পানীটো ষ্টক কৰি পেলাই অ ৰুব লাগে আৰু কিমান দিন মান থাকে পানী এনে এদিন পানী দিয়াৰ পিছত
এই বেছি নাহে বালিৰ মাটি নিচিনা হৈ গৈছে মাটিবোৰ লগতে পানী টানি দিয়ে
অ লগতে টানি দিয়ে
উম আগতে নাটানে এতিয়া লগতে টানি দিয়ে
অলপ ভিজিব দিব লাগে আৰু নেকি আমাৰো তেনেকে কাইলৈ পৰা আৰম্ভ কৰিব লাগে
পানী হৈছিলে বুলি কৈছে যে কমিল নে নাই বানপানী
হৈছিলে, এহ মানে পাহাৰৰ পানী আছিলেটো ইয়াত হৈ গল কমি গ'ল আমাৰ ইয়াত নহ'ল আমাৰ এই আগত ইয়াৰ পৰা প্ৰায় ত্ৰিশ কিলোমিটাৰ আগত আৰু ত্ৰিশ চল্লিশ কিলোমিটাৰ আগৰ গাঁওবিলাকত এ তাত মানে কি হ'ল পাহাৰৰ পৰা গোটেই নামি আহি গ'লটো একেৰাহে মানে পটকে নামি আহি গ'ল তাৰপিছত দুদিনমান পানী এনেকে বৈ বৈ আজি নাইকিয়া হৈ গ'ল বুলি কৈছে চোন কিন্তু গোটেই ধ্বংস কৰি গ'ল আৰু গোটেইবোৰ মানে খেতি পৰা পথাৰ বালি পেলাইছে কিছুমান জেগাত উ তাৰ পিছত কাঠ কৰি বহুত মানে একদম এনেকে জাপি তোৱা নিচিনা কৰি দিলে বোলে।
উম।
জাবৰবোৰ জাবৰা চাবৰাা তেনেকে- পেলাই দিলেক। পেলাই পেলাই আজি নাই বুলি কৈছে চোন- জেগাত আছে আৰু কমি গ'লগে হ'লেও।
অঁ ৰ'দতো দিছে ন সেইকেইদিন বৰষুণ দিলে চাগে আপোনাৰ সেইটো চাইতে।
লগতে আকৌ ৰখি নাথাকি তাৰ পৰা বৈ অহা পানীহে আৰু।
অঁ।
হেৰাই যায় আও পতাপত।
নাই দেই আমাৰ এইটো চাইডে পানী চানী নাই বৰষুণো নাই কালি দিছিলে ইমান টাইম নিদিলে আৰু। আধা ঘন্টা মান দিছি- ছিলে একো নহলে। মানুহ গা ভিজা গা ধুলো বৰষুণত। গায়ে নিবিজল ভালকে কি বৰষূণ দিলে।
তাত বৰষুণ বহুত কম বাৰু আমাৰ ইয়াত অলপ বেছি হয়।
উম বৰষুণ কম।
কিন্তু তাত মাটিবোৰে আকৌ পানী ধৰি থাকে আৰু কিছুমান জেগা।
হুম?
তাত কিছুমান জেগাবিলাকত মাটি ধৰি ৰাখিব পাৰে আক মাটিবোৰ।
অঁ ধৰি ৰাখিব পাৰে।
আমি- তাত মানে টু থাউজে টুৱেণ্টি টো টুৱেণ্টি টো নে ডাঙৰ বাৰিষা এটা হ'ল নহ- নহয় তাত।
অ হৈছে হৈছে। টুৱেন্টি থিত নে টুৱেন্টি টোত।
অঁ টুৱেণ্টি টুৰ আছিলে।
উম আমাৰ ইয়াতো পাইছিলে আহি সেইটো পানীয়ে।
অঁ মাছ বহুত খাবলৈ পাইছিলো আমি তেতিয়া। মানে পিছাৰি গোটেই মাছবোৰ ওলাই আহি গ'লতো।
উম।
ওলাই গল তেতিয়া বহুত মাছ পালোঁ।
মা চাও মানুহসোপা যেতিয়া আমি তিপাল টনি টনি আছিলো ৰাস্তাত বহুত ভাল- লাগিছিলে গোটেই ৰাস্তা-
অঁ সইটো ভাল লাগে ন অ গোটেইবোৰ ওলাই আহে চবেই। মাছ ধৰি থাকে।
উম মাছ ধৰা এনেকে- খেলি থাকে ভাল লাগে ছোৱালী বিলাকেও থাকে। সেইটো পৰিৱেশটো দেখি বেছি ভাল লাগে আৰু।
অহ ভাল লাগে সন্ধিয়া সময়ত উম।
লাগি থাকে।
ফূৰ্তি লাগি থাকে চবেই তাতে গা চা ধুব পৰাও পাৰে।
যিমানে অসুবিধা নহওঁক আৰু-
অঁ যিমান যি হওঁক পানী হলে কিন্তু ভাল লাগে আকৌ। মানে যিয়ে নহওক ঘৰ-। কিন্তু প্ৰথম পানী পানী সোমাওঁতে ভাল লাগে এনেই ন। মন বোৰ মানে কিবা টাইপৰ বতাহ মাৰি থাকে ধুনীয়াকে।
উম।
ভাল লাগি যায় আৰু মাছ তাছ পায়।
উম।
কিন্তু অৱস্থা তাৰ পিছত আকৌ যে ইমান বেয়া হবা বুলি সেইটো নাভাবেগেই ন।
উম।
পানী হ'লে বহুত অসুবিধা হৈ যায়গৈ দেই। যেতিয়া মানে নামি-। যায় হেৰি শুকাই যায়গৈ।
উম।
তিথি হ'ব। বোকা হৈ থাকিব এই অহা যোৱা কৰিবলৈ আমনি।
উম।
হয় নাই।
হয়।
তেনেকুৱা হয়। এ ঘৰত এতিয়া অকলে আ আছিলা নেকি শুই আছিলাগে নেকি।
উম শুই আছিলো পথাৰ পৰা আহি আ আপুনি ফোন মাৰিছে এবাৰ। ৰিচিভ পোৱা নাই।
অ তাকেইতো কত গ'ল বুলি ভাবিছো মই আকৌ আহি পাই।
চোতালত একে মাথা জোৰা বিষ হৈ গৈছে মাথা বিষত চাইনিজ আছে যে।
চাইনা চে অ। আমাৰ ইয়াত চাইনাছটো ভাল হৈ যায় দেই। চাইনাছ হলে বোলো অশান্তি হয়।
অশান্তিয়ে সেইদিনাখন ধুখাইছিলো চিভিলত যাই ধুখাইছো।
এ এইটো ডক্টৰ মানেনেুৱ চমা পিন্ধিব ল। হয় কিন্তু এইটো দেই আমাৰ ইয়াত এই চকুত মানে অলপ। মেডিচিন এটা লগাই চকুতহে লগাই। কিন্তু নাকটো ভালে যায় যে একদম চাইনচ ভালে যায়।
ক'ত আপোনালোকৰ তাত।
ইয়াটে অ মানে পুৰা একদম কিবা পুৰে বুলি কৈছো নগাওতে। সে চবৰে ভাল হৈছেগেমাৰ গোটেইবোৰ আমাৰ মাহঁতৰ মাৰো ভাল হ'ল মাৰো তেনেকেই অলপ যদি। বিজি যায় নহয় মাথা বিকাব তাৰপিছত একদম।
উম জ্বৰ জ্ব হৈ যাব নহলে।
জ্বৰ হৈ যায় তেনেকুৱাণে এই ঔষুধ অশান্তি। ছিলে তাৰ পিছত ইয়াত দেখোৱালে দেখোৱাই পেলাই এনেকে মেডিচেন। কিন্তটো দি দিয়াৰ পিছত এতিয়া একদম এই পাঁচ বছৰ ছয় সাত বছৰমান হ'ল। একো মানে ওলোৱা নাইকে মানে চৰ্দিও নহলগে। তেনেকুৱা। কিছুমান মানে আয়ুৰ্বেদিক পৰাও কিছুমান ভাল হৈ যায়গে।
উম মই লৈছিলো গাঁৱলীয়া লৈছো এনেকে টেবলেট খাইছো ভাল হোৱা নাই। এটা এটা বহুত চালো।
এই আমনি টেবলেট খাই থকাটো।
ভাল হোৱা নাই পাৰছততিয়া চাইনিজো টেবলেট বিশ টকা বি টকা দি আনি খা ফাৰ্মাচী পা। আৰু দৌননিছিলো এবাৰ আগত। উম নাখালেও উপায় নাই অসুবিধা হৈ থাকে।
অঁ খাইদিলে অলপ পাতল লাগে ন।
এ মাজতে দৌনো পাত দিছিলো নাকত এক কেজি জ্বলে। অৱস্থা বেয়াহৈগৈছিলে হা।
ডৰুম বন নে। ড্ৰোম বন নে কিব ড্ৰোম বন নেকি।
অ আমি দোন বুলি কওঁ দোন শাক যে খাই।
অঁ অঁ শাকো খায় নহয় এইটো খালে ভাল হয় আও। মাছৰ লগত খাই এইটো বহুত মেডিচিনেল বস্তু।
উম হ'ব দিয়ক এতিয়া পাছত কথা পাতিম।
অ ঠিক আছে বাৰু হ'ব ঠিক।